চাম
এ আছো এনে, আপুনি?
মই এনেই আছো, চাহ তাহ খালি?
চাহ নাই খোৱা, আপুনি খালে?
চাহ খালো, চাহ খাই এই তামোল খন খাই ল'ৰা খেলিছে, মই বোলো অকমান এই ফোন এটা কৰোচোন বহুত দিন ফোন এটা কৰা নাই।
অ'।
ভাল খবৰ খাতি?
ভাল, আপোনালোকৰ ঘৰত ভাল?
উম, ভালেই মানুহটো ঠিকে আছে নহয়?
আছে আছে।
উম, মানুহজনৰ কিবা ট্ৰেক্টৰ এখন লৈছিলা নহয়, এতিয়া ট্ৰেক্টৰ হে ধান হেৰি মাটিৰ কি, হাল বাই আছা নে কি?
অ', ট্ৰেক্টৰ খনে হাল বাই আছোঁ।
অ', ক'ত বাইছে হাল, আঁতৰত বাইছেগে চাগে!
হাল ইয়াত বোৱা নাই, ইয়াত মানুহবোকে পইচা দিবলৈ মন নকৰে যে, ঢেকীয়াজুলিত বাইছে।
অ', অ', ঠিকে আছে য'ত হেৰি কৰিব পাৰি প্ৰফিট হয় ত'তহে হয় নে নহয়?
অ'।
উম, তাৰাপা এতিয়া ঘৰ, অ', সুবিধা লয়।
অ'।
উম, সেই ঘৰত অকলে নে এতিয়া কোনোবা আছে?
মই ঘৰত অকলে নাই ঘৰলে আহিছিলো।
অ', মাহতৰ ঘৰলে আহিছ?
অ'।
অ', এতিয়া মা ঘৰত হেৰি মাহঁতৰ খেতি-বাতি ৰুইছে নে কি?
মাহঁতৰ ৰোৱা নাই, মা নাই মামা ঘৰলে গ'ল।
অ', ঘৰ ৰখীয়া মানে?
অ', বাবা আছে মই আছো দাদা আছে।
অ', এতিয়া ৰান্ধনি আজি?
অ'।
ভাত-পানী কিহেৰে বনোৱা হ'ব বা?
ভাত মাছ আছে।
অ'।
আপোনালোকৰ ভাত কিহে বনাব।
আমাৰ মই ভাতনো কিহে বনাওঁ এতিয়ালৈকে চিন্তা কৰাই নাই অ'।
অ', মাছ-চাছ নাই নেকি?
মাছ এই মাছ খাবলৈ মন মন যোৱা নাই, মাছটো ধৰি আনিছে এইকেইদিন মই খোৱাহে নাই এই কিবা আমনি লাগিছে খাই খাই, অকল সৰু সৰু খলিহনা কাৱৈ এইবিলাক মন নেযায় খাই থাকিবলৈ।
অ'। এ একেৰাহে খাই খাই আমনি লাগে যে অ'।
অ', সেইটোৱে, আহিবিচোন আমাৰ ঘৰ ফালে এপাক নাহয় তহঁতি আহিলে মানে।
অ', যাম।
আহিবি ওচৰৰ ওচৰৰ যে ওচৰৰ ছোৱালী এজনী যে আছে তাকে লৈ মেলি গুচি আহিবি।
অ'।
তাৰাপা মানুহতো এতিয়া হে তেতিয়া আঁতৰতে আছেগে আৰু?
অ', আছে আঁতৰতে।
উ ঘৰ খেতি ছোৱালী সেই ককাকৰ ঘৰতহে থাকে, তাতে আছে এইবাৰ মেট্ৰিক দিব নহয়। এতিয়া পৰীক্ষা চলি আছিলে পৰীক্ষাই আদায় হৈছে আৰু পৰীক্ষা আদায় হৈ পেলাই সেই আহিব নেকি এইকেদিনতে, গম বন্ধতে।
অ', ছোৱালীয়ে পঢ়িছে নে ভালকে?
পঢ়িছো বুলি কৈ আছে আৰু এতিয়া জানো কি কৰিছে আৰু পঢ়িছে নে মোবাইলে চাইছে নে তাইহে জানে আৰু। ককাক আইতাক ঘৰত থকা ছোৱালীহে আৰু।
অ', পৰীক্ষা হৈছে নহয়, ভাল-ভাল হৈছে নে পৰীক্ষা?
পৰীক্ষাটো ভালে হৈছে বাৰু।
অ'।
বাকী কি কৰিছে আৰু তাইহে জানে।
অ'।
ভাল হৈছে বুলি কৈছে লিখাটো, আকৌ তাইহে লিখিছে।
অ'।
এতিয়া নম বহি নম্বৰ চম্বৰ দিলেহে গম পাম কিমান পাইছে কি কথা।
অ'। আপুনি ঘৰলৈ নাইযোৱা নেকি?
নাই যোৱা নাই যোৱা, মই এই ঘৰত হেৰি মাটি ৰুব সময় হৈছে, কঠীয়া তুলি আছে। তেতিয়াহে মা পিছে ঘৰলৈ যাবলৈ ভাত পানীকেইটাকে বনাই পথাৰত ৰোৱনীক দিব লাগে বোলে আহিবিচোন, তেতিয়াহে যাম আৰু।
অ'।
তাপা এতিয়া ঘৰত মাতি ৰুব, থকাকে যাম মই দুদিন দুদিন লাগিব বোকা ৰুওঁতে, দুদিনতে হৈ যাবগে বাৰু। উম মানে, বাকী খিনি আধিলে দিছে ঘৰত এপোৰা মানহে কৰিছে।
অ'।
সেইখিনি ৰুব লাগে, সেই পথাৰত ঘৰত মানুহ এজনী লাগে পথাৰলৈ চব গুচি গ'লে মানে।
অ'।
সেইকাৰণে তালৈ যাম বুলি ভাবি আছোঁ, হেৰি পৰহি মানে যাম চাগে কঠীয়া তুলি হ'লেই ফোন কৰিব আৰু তেতিয়া যাম আৰু।
অ'।
বাট বাকী হেৰিহঁতৰ, মাহঁতৰ বাবাহঁতৰ ভাল?
ভাল, ভাল।
এইবাৰ মানুহতো আহিলে আহিবি লগতে দুইটা।
অ', যাম।
উম, তহঁত নাহয়ে, এনেই ক' যাম-যাম-যাম-যাম কে নাহয়ে।
এ, সময়ে নাপাওঁ যাম।
অ', আহিবি অ'।
তাত লগাই, ভাত নাই বনোৱা বনাওঁ হে।
অ', তাত লগাইছো, এই ওচৰ খুড়ী এজনীৰ লগতে, লগতে চাদৰ এখন লগাইছো।
অ', যোৰকে লগাইছে নে?
জোৰকে আৰু মেখেলাবোৰ হল বৈ পেলাই।
অ'।
তাৰপৰা সেই চাদৰ এখন লগাইছো, তাকো মই নাজানো আৰু চকুও আজিকালি পায়, সেই সৰু সৰু সূতাবোৰ।
অ'।
ফুল বাচি বলেও চকুৰে নেদেখা হ'লো, সেই চচমাযোৰ হ'লে মানে অকণমান হয় হেৰি হয় বাৰু। সেইটো নেদেখো আজিকালি।
অ'।
তাৰ পৰা হেৰি ওচৰতে খুুৰীকে দিছো লগাবলৈ খুৰীয়েই লগাইছে, তহঁতৰ তই লগাইছ নেকি নাই লগোৱা?
নাই লগোৱা। ল'ৰা স্কুলত দিছা নে নাই?
ল'ৰা স্কুলত নাই দিয়া, এই অংগনবাড়ীলেহে গৈ আছে, স্কুলত এইবাৰ দিব লাগিছিল? ছিলে, কিন্তু নিদিলো প্ৰাইভেট স্কুলত দিম বুলি ভাবি আছো। এই প্ৰথমকেইটা শ্ৰেণী অকল আগ-বাগ কৰোঁতেনেই যায়।
অ', সেইটো হয়।
পইচা পাতিবোৰ এনেই গুচি যায় নহয়, ইনে ইমান আৰু কাম কৰি খোৱা পইচাহে আৰু। এনে পইচা কেইটা দিবলে মন নগ গ'লেচোন, এবছৰত বহুতকেইটা পইচা এনেই গুচি যাব আৰু। খুলৰাই কাম কৰা পইচা কেইটাহে আৰু?
তাকেহে।
সেইটো কাৰণে হেৰি নিদিলো, অহা বাৰহে দিম।
অ'।
এতিয়া অ, আ, ক, খ খিনি ঘৰতে শিকাই পেলাই কমপ্লিট কৰি পেলাই পঠিয়ালে মানে সহজ হব।
অ'।
সেইকাৰণে ঘৰতে এইবাৰ ঘৰতে পঢ়োৱাই আছোঁ, অংগনবাড়ীলে দুদিনে এদিন নি থাকিম খেলিছে আৰু বাপেক কে বোলে এইবাৰ খেল এইবছৰটো খেলা আৰু মুঠৰ ওপৰত যিমান পাৰ।
অ'।
তাৰপৰা সেই অহা বাৰ হে দি দিম আৰু, অহা বাৰ পৰা ৰক্ষা নাই আৰু মোৰ গাঁও ফুৰাওঁ ফুৰি বাদ দিব লাগিব আৰু। উম
অ'।
এইবাৰ গাঁও চাওঁ ফুৰি লওঁ যত যিমান পাৰোঁ।
অ'।
তাৰপৰা কচোন তহঁতৰ হেৰি অ' মাটি চাতি ৰুবলৈ কিমান আগবাঢ়িছে ঘৰত? মানুহজনৰ ঘৰত?
আমাৰ মাটি ৰোৱা নাই এবাৰ হাল বলে বাৰু, কঠিয়া ডাঙৰ হোৱা নাই।
অঁ। আহাৰৰ হেনো সেই আমাৰো এই কঠীয়া সৰু হৈ আছে। সেইকাৰণে হে আহাৰৰ পোন্ধৰ তাৰিখৰ পৰা অ কি শাওণ পোন্ধৰ তাৰিখৰ পৰা খৰ মাৰিব বুলি শুনিছো?
অ'।
মানুহবোৰে দবা দব তাৰ আগতে ৰুই আজৰি কৰিছে, আমাৰ জানো কি কৰো পাই।
এইবাৰ মানুহবোৰে আগতীয়া কৰিছে। এইবাৰ
উম। উম, গৰুও নাই নহয় আমাৰ, ট্ৰেক্টৰেহে হাল বাই বোকা দিয়াহে আৰু একেলগতে গোটেই সো পা দি দিব লাগিব আৰু, যেই দিন পাৰো ৰুই থাকিম আৰু।
অ'।
তাৰপৰা কি কৰা হয় আৰু তাৰপৰা সেই বাছ- ল'ৰা খেলি আছে।
খুৰায় কি কৰিছে নাই অহা।
অঁ বাই এতিয়া বি এ পাছ কৰিলে নেকি?
বা বি এ কমপ্লিট হ'ল এতিয়া ঘৰতে আছে তাত তাত লগাই।
অঁ তাত ছাত বিলাক শিকিলেগে ন।
অঁ তাই জানে।
অঁ তই জান নেজান।
মই ইমান ভালকে নাজানো ফুল চুল বাচিব ব'ব জানো বাৰু।
শিকি ল'ব লাগে আকৌ খুুৰী আছে নহয় খুৰীৰ ওচতে শিকি মেলি ল'ব লাগে আৰু।
অঁ!
শিকি মেলি এ দুখন এখন লগতে বলহাৰ লগাই দিব লাগে লগাবলৈ দিব লাগে বোলে এয়া যোতি তাঁতত বোলে লগাই আছে বোলে সেই- খুৰিবলৈ লওকচোন দুখতো মোৰ লগ এখন লগাব আপোনালোক এখন লগাব বুলি লগত। তাত দি দিব লাগে লৈ পেলাই নিজেও শিকিব লাগে ধুনীয়াকে।
অঁ।
আহিলে মানে তেতিয়াহে হ'বগে পিছলে পিছলে এতিয়া সৰু হৈ আছ পিছলে পিছলে। অকণমান ডাঙৰ হোৱাৰ পিছত সেইবোৰ কৰিব লাগে কৰিব লাগে আও এতিয়া আৰু আজিকালি আৰু অকল মানুহজনৰ পইচা এষাত- খালে নহব নিজেও কিবা এটা কৰ।
অঁ।
তহঁতৰ এতিয়া ধেৰ দিন আছে কৰচোন কৰ।
অঁ।
পঢ়ি থকা হ'লে এতিয়া পুলিচৰ চাকৰি ইনটাভি চিনটাভি মাৰিব পাৰিলিহেঁতেন।
তাকেহে এতিয়া পস্তাইছো নহয়।
তাকে ইমান ধুনীয়া ৰিজালটো কৰিলৈ পেলাই নি এতিয়াও এডমিশন লৈ লব পাৰা নহয়।
অঁ।
এ হেৰিয় কলে
এতিয়া নপঢ়িলো যেতিয়া নলওঁ।
ওচৰ ওচৰলেজখনত পঢ়ি ডিষ্টেঞ্চত পাৰিলিহেঁতেন।
অঁ।
ডিষ্টেঞ্চত পঢ়ি পেলাই অকল পৰীক্ষাটো দিবলৈ গৈ পেলাই ঘৰতে পঢ়ি নোট চোটবিলাক লৈ মেলি। পোৱা হ'ল তেনেক ইংলিছতটো কষ্ট হ'ব আও। গামা চামা বি উমঁ গামা চামা বিলাকত নম্ব চম্ব নোপাবি নহয়।
উমঁ!
তাৰপা এতিয়া ভাত অঁ লৰাই লৰাই হে খেলি- লৰাই খেলি আছিলে আহি এতিয়া মই কথা পাতি থকা দেখি ওচৰলৈ আহিছে।
অঁ!
তাৰপৰা ঘৰৰ কাম ভাত মই আলুগুটি পিটিকা পানী ঢালি ভাত খাম বুলিহে ভাবি আছোঁ।
অঁ!
ঘৰৰ কাম কিমান আগবাঢ়িছেগৈ?
ঘৰৰ কাম আগবাঢ়িছে আও।
দহজাছজা লগাই হ'ল।
অঁ হ'ল।
অঁ!
আপোনালোকৰ ঘৰ বনাই হ'ল ন-হয়?
আমাৰ ঘৰ বনাই হ'ল অ', কাম আছে কিছুমান বাৰু, হ'লেও এতিয়া-এতিয়া নকৰে আৰু এতিয়া নাই নহয়। জমা, জমাকেইটা আদায়।
তাকেহে, আৰু এতিয়া বাৰিষা মাটি ৰুব লাগে।
হ'লেও কাইলৈ পৰা মিস্ত্ৰী আহিব, ৰদ আনিছে, চিমেণ্ট আনিছে, হেৰি এই চৰ্টখন মাৰে, কিবা খুটা কেইটা মাৰে, সেই টেংকীটো বহাবলে।
অ'।
পানী টেংকিটো উঠাবৰ কাৰণে, খুটা কেইটা মাৰে। খুটা কেইটা মাৰি মেলি হেৰি নহ'লে পানী টেংকি বাঁহৰ হেৰি এখনতহে উঠাই থোৱা আছে, ভাগি থাকিব বাৰিষা।
অ'।
তাকে সেই চৰ্টখন-সেই খুটা কেইটা মাৰি চৰ্টখন মাৰি পেলাই বোলে হেৰি পানী টেংকিটো উঠাই পেলাও, এনেকে কৈছে।
অ'।
তেতিয়া ভিতৰলে পানীতো ৰানিং কৰিব পৰা হ'ব, এতিয়া মানে ভিতৰলে পানী-চানী দিয়া নাই নহয়।
অ'। এতিয়া মটৰ আছে নে, সেই কুঁৱা পানী হেৰি কৰে, ব্যৱহাৰ কৰে?
মটৰ-মটৰ, মটৰ আছে, তাৰপৰা টেংকী বহুৱাই থোৱা আছে নহয়, এহেজাৰ লিটাৰতো।
অ'।
আহিবিচোন এদিন, এইবোৰ অহাই নাই।
যাম, আপোনালোকো আহিব।
যাম, আমিও মই গৈ-মই সেইফালে বহুত দিন যোৱাই নাই বাৰু দেই।
অ'।
তহঁতৰ তাত ওচৰত বজাৰ এখন বহে বুলি কোৱা শুনিছিলোঁ, বহে নবহে আজি
অ', বহে মঙ্গলবৰী বজাৰ।
উম উম, যাৱ নে নাযাৱ?
কেতিয়াবা কেতিয়াবা যাওঁ, ইমান নাযাওঁ।
অ', কিবা বস্তু আনিবলগীয়া থাকিলে চাগে যাৱ পাচলি
অ' অ', ইমান যোৱা নহয় অ'।
উম, চাহ-তাহ খালি নহয় এতিয়া?
তাহ খালোঁ অ'।
ভাত বনাবই হ'ল চাগে?
উম, ভাত বনাব হ'ল।
ঠিক আছে যা বনাগে, মইয়ো বনাওঁগে, ল'ৰা সোনকালে টোপনি যাব যে। হ'ব দিয়া-হ'ব দে তেতিয়া।